হেল্ল' অ', শুনিছো শুনিছো।
কি খবৰ ভালে আছা?
আছো আছো ভালে আছো ভাল আছো তোমালোকৰ?
আমাৰ ভাল নহয় ৰবা খবৰ, চবৰে জ্বৰ।
অ'।
মাৰ জ্বৰ প্ৰথমতে লৰাৰ জ্বৰ হ'ল, তাৰপিছত এতিয়া মাৰ জ্বৰ কাহ। দেউতাৰ জ্বৰ চবৰে জ্বৰ মানে এই ভাইৰেল।
ভাইৰেল আচ্ছা, ল'ৰাৰ কেনেকে হ'ল বৰষুণত ভিজিলে চাগে?
নাই নাই বৰষুণত ভিজা নাই। তোমাৰ গৰম ঠাণ্ডা পানী খায় আইচক্ৰীম খায় আকৌ এ চি। সেইবোৰৰ কাৰণে, আজিকালি আৰু ল'ৰা-ছোৱালীক কথা কি ক'বা কথা নুশুনে আজিকালি আৰু আগৰ নিচিনা নহয় ন' এচি টো লাগে আগে গৰমৰ পৰা দৌৰি খেলি আহি, এ চিত সোমাই আকৌ ঠাণ্ডা পানীৰে গা ধুই দিয়ে লগে লগে ত' দেহায়ো আৰু কিমান অত্যাচাৰ সহ্য কৰিব।
তাকে গৰম বন্ধও চলি আছে চাগে?
আৰু গৰম বন্ধ চলি আছে। তোমাৰ হেৰি কি' কয় বোলে উম' এশ তিনি জ্বৰ এশ দুই, এশ তিনি, এশ দুই এনেকেই চলি আছে। এশ একৰ তল নহয় পেৰাচিটামল খোৱালোঁ। তাৰ পিছত হোমিওপাথি দৰব খোৱালো আজি অকনমান কমিছে আৰু আজি নৰ্মেল হৈছে তিন দিন পুৰা কন্টিনিউ জ্বৰে হৈ আছে। আজি আকৌ ৰাতিপুৱাৰ পৰা মাৰ। অ হৈছে হৈছে ডাক্তৰক কিনো দে দেখুৱাবা ডাক্তৰক দেখোৱা নাই, ডক্তৰক দেখুৱালে সেই একেই দিব পেৰাচিটামলেই দিব। সৰু ল'ৰা-ছোৱালীয়ে আৰু কি দিব।
উম নাই এতিয়া বতৰটোৱে তেনেকুৱা বাৰু।
এই নহয় বৰষুণ দিলে যে একেলথেৰিয়ীয়ে কেইদিনমান ঠাণ্ডা পৰিলে অকণমান। গৰম ঠাণ্ডা মিক্স সেইকাৰণে আৰু।
সেই বতৰটোৰ কাৰণেই হৈছে। অকমান সাৱধানে চলিব লাগিব আৰু।
আৰু পানী কমকে খাই পানী-চানী বেছিকে খালে অলপ দেহাটো ভালে থাকে। আৰু পানী।
অ অ পানীটোত। ডিহাইড্ৰেচন কাৰণে পানীটো খুব খাব লাগে।
পানী নাখায় তোমাৰ এতিয়া জুচ দিলে খাব, বাহিৰা মই জুচ নিদিওঁ অকল অ' আৰ এছ। খাব দিওঁ আৰু এনেকে বাহিৰা সেয়া বস্ তো নিদো নিদোৱে বাহিৰা বস্তু তাৰপিছত। আৰু এতিয়া এই দুদিন ভাতেই খোৱা নাই ভাত পাত খাব নোৱাৰে। তোমাৰ মুখৰ ৰুচি নাইকিয়া হৈ গৈছে।
না'পাৰিলে এটা কাম কৰিবা এই কুঁহিয়াৰ ৰসটো যে আছে
অ, 'কুঁহিয়াৰ ৰসটো ভাল অ'।
কুঁহিয়াৰ ৰসটো বহুত ভাল।
উম, কুহিযা
কুঁহিয়াৰ ৰসটো দিব লাগ গে আৰু ঘৰতে নেমু চেপি নেমু চৰবত বনাই খুৱাব লাগে ল'ৰা ছোৱালীক বা ডাঙৰে খালেও বেয়া নহয়।
ডাবৰ পানীটোও ভাল ডাবৰ পানীটো।
ভাল
আৰু টেঙা চেঙা খালে ভাল টেঙা চেঙা খালে আজিকালিতো এতিয়া গৰমত জণ্ডিচ জণ্ডিছ বহুত হোৱা হৈছে আৰু মানে তোমাৰ এতিয়া এইবিলাক পানী চানী বেছিকে খাব লাগে আৰু ডাবৰ পানী চানী খালে দেহাটো ঠাণ্ডা পৰি থাকে আৰু এইবিল কল্ড ড্ৰং চলড্ৰিং খোৱাত
নে এইবিলাক খাবই নালাগে কুঁহিয়াৰ ৰসটো বহুত এই গৰমৰ দিনত কুঁহিয়াৰ ৰসটো খুব ভাল।
অ'।
এটা উম, এইটো নি ঘৰত থৈ দিবই লাগে একচুৱেলি থৈ অলপ অলপকে গোটেই বিলাকে খাব লাগে।
উম। তাকেতো আজি আনিছোঁ। কুঁহিয়াৰ আনিছোঁ আজি, তাকে ল'ৰাক খোৱাম আজি কুঁহিয়াৰ, কুঁহিয়াৰ খুৱাম আজি, মানে পেক আজি আনিছোঁ, কালি মানে এনেকে চোপাই বা ৰস বনাইতো দিব নোৱাৰি, ৰস বনাই মানে এই দোকান বাহিৰত ওলাই গ'লে কুঁহিয়াৰৰ ৰস তেনেকে খাবলৈ দিওঁ। ইমান এটা ভাল নাপায়, গতিকে ডালিম চালিম খায় আৰু।
অ' ডালিম খাব লাগে ল'ৰা ছোৱালীটো একচুৱেলি ফল মূল খাবই লাগে। যিমানে ফল মূল খাব সিমানে ভিটামিন হেৰি হ'ব আৰু।
অ' ডালিম খায় আপেল এই ফল মূল খায় আৰু ডালিম, আপেল আৰু
অ'।
কল। আজিকালি আৰু চব আৰু অ' ভাত খাই, কিন্তু এইকেইদিন খাব পৰা নাই আৰু এইকেইদিন
অ' জ্বৰৰ কাৰণেতো খাব মন নোযোৱা হৈ যায়।
মানে জিভাৰ জুতিটো মানে নোহোৱা হৈ গৈছে। কিবা সোৱাদটো নোহোৱা গৈছে, তাকে সেইকাৰণে কিবা কৰি জোৰ জবৰদস্তি অলপ খিচিৰি টাইপ বনাই পেলাই খুৱাব চেষ্টা কৰি আছোঁ, আজি ৰুটি বনাই দিছোঁ, ৰু ৰুটি খাইছে, ৰুটিটোও ভালকৈ খোৱা নাই। এনেই থিন বিস্কুট খাই বৰ ভাল পায়, লাল চাহেৰে থিন বিস্কুট খাই। কিন্তু সেয়াও নাই নাখায় এতিয়া এইকেইদিন।
অ' তেনেকেই খুৱাব লাগিব ল'ৰা ছোৱালীক অলপ, বুদ্ধি কৰি আৰু।
নাই জিভাৰ জিভাৰ ৰুচিটো তোমাৰ পেৰাচিতামল খাই আছে যে অ' তোমাৰ সেইকাৰণে তাৰমানানে জিভাৰ ৰুচিটো নোহোৱা হৈ গৈছে।
এতিয়া কমিছেতো?
আজি অকনমান কমিছে। মূৰটো বিষাই বুলি কয়, মূৰটো বিষাই।
উম, টোপনিটো ভালকে মাৰিব দিবা।
উম, একেইদিন টোপনি মাৰিছে, টোপনি দিনতো মাৰিছে ৰাতিও ভালকে টোপনি মাৰি আছে।
উম, উম, উম। মানুহৰ মানে কি ল'ৰা ছোৱালীৰ টোপনিটো একদম মানে ভালকে যদি হয় তেতিয়াহ'লে ইমান অসুবিধা নহয়।
উম। টোপনিটো স-সৰু ল'ৰা ছোৱালীৰ কাৰণে মানে মানসিক বিকাশো হয় ন' ব্ৰেইনটো ডেভেলপ হয় আৰু দুপৰীয়া শুলে ভাল, আমাৰ ই নুশুৱে দুপৰীয়া। ৰাতি একেবাৰে সোনকালে শুৱাই দিওঁ সেইকাৰণে, শুই শুই দিয়ে ৰাতি সোনকালে ভাত খাই আঠটা, চাৰে সাতটা, আঠটাৰ ভিতৰত ভাত খোৱাই দিওঁ। ভাত খাই পেলাই তেনেকে শুই যায় আৰু নটা মান বজাত। চাৰে নটা, নটা মান বজাত।
তেনেহ'লে ঘৰৰ বন্ধত ক'তো যোৱাই হোৱা নাই।
নাই নাই গৰমৰ বন্ধ আৰু তেনেকেই আৰু।
অ'।
তাকে এবাৰতো ডক্টৰে মোক কৈছে যোৱাবাৰ যোৱাবাৰো হৈছিলে ছুইমিঙত দিছিলোঁ। ডক্তৰে কৈছে গৰমৰ বন্ধ কিয় দিয়া হয় বুলি সুধিছে। মই কৈছো মেম গৰমৰ বন্ধ ফুৰিবলৈ যোৱাৰ কাৰণে দিয়ে। কৈছে নহয়। গৰমৰ বন্ধ ফুৰিবলৈ যাবৰ কাৰণে নিদিয়ে গৰমৰ বন্ধটো তাৰমানে হেৰি ই ই ই এ এ এ আ পৰিৱেশটো ইমান বেয়া হৈ থাকে চাৰিওফালে বেমাৰ-আজাৰ হৈ থাকে। সেইকাৰণে গৰমৰ বন্ধটো ঘৰত ৰেষ্ট লবৰ কাৰণে দিয়ে কথাটো আচল এইটো হয়ও অ আমাৰ বন্ধত মানে
কিন্তু আজিকালি ই ই এ। এইটো এটা এটাই অসুবিধা হয় যে যি যিমান কেইদিন গৰমৰ মানে বেছি গৰম পৰে তেতিয়া গৰমৰ বন্ধটো নিদিয়ে তাতকে আগ তে দিয়ে। অ এইবাৰ ঠিকে আছে এইবাৰ ঠিক ঠিকে আছে। এইবাৰ জুলাই মাহতো গৰম আছিলে বাৰু এতিয়া আৰু ইয়াৰ পিছত দুটা মাহ থাকিব আগষ্ট ছেপ্টেম্বৰ এই দুটা হ'লে আৰু অকমান ঠাণ্ডাতো বাৰু নপৰে কিন্তু অকমান গৰমটো কমিব আৰু
মই কিন্তু গৰমৰ দিনকেইটাই ভাল পাওঁ ঠাণ্ডাৰ দিনতকে।
অ অ, অহ।
অ গৰমৰ দিনকেইটাতো অলপমান গৰম লাগিছে বোলো ফেনখন বা এচি টো বা ঠাণ্ডা পানী অলপমান খাই আহিলো। এ গৰ ঠাণ্ডাৰ দিন কেইটা মানে কম্বলে চাবা নে তোমাৰ বাহিৰত চাওঁ বুলি যাব নোৱাৰি পৰে পৰে ঠাণ্ডা পৰে এইবাৰতো বহুত দিনলৈকে ঠাণ্ডা আছে এইবছৰ। এইবছৰ মাৰ্চ এপ্ৰিল মানলৈকে ঠাণ্ডা পৰিছে।
উ নাই ইমান ক'ত ঠাণ্ডা পৰে অকমান জানুৱাৰী মাহতো বিহুৰ সময়ত অকমান ঠাণ্ডা পৰে তাৰ বাহিৰেতো আৰু ঠাণ্ডা নপৰে দিনততো ঠাণ্ডা নালাগেই।
দিনততো আজিকালি আজিকালি ঠাণ্ডাৰ দিনকেইটা এ হাফ জেকেটেৰে হৈ যায়।
মানুহ বিষয়ে বিশেষে আৰু কিছুমানৰ হা হা। এ তেজটো বেছি হি গৰম সেইকাৰণে কিছুমানৰ ঠাণ্ডা নালাগে। মোৰ কিন্তু লাগে আৰু কেনেকুৱা ঠাণ্ডা দিনটো ইমান এটা ভাল নাপাওঁ কৰবাত গ'লেও একমহা কাপোৰ লৈ যাব লাগিব।
উ চু।
মানে এ এ ও ও বেগটো কাপোৰেৰে ভৰ্তি হৈ থাকে। আৰু তুমি পতককে ওলাই যাওঁ বুলি ওলাই যাব নোৱাৰা কিবা মানে ঠাণ্ডা আহে কিবা আহে নে বেমাৰ-আজাৰো ইমান হয় ঠাণ্ডাৰ দিনত। কাঁহে চৰ্দিয়ে বহুতখিনি হয় আৰু তুমি ৰাতি গোটেই ৰাতি লৰাক একেবাৰে কম্বল দিও কম্বল গুচাই দিয়ে। কম্বল দিওঁ কম্বল গুচাই দিয়ে সেইটোৱে আৰু গোটেই ৰাতি চলি থাকে। তেনে আমাৰ ঠাণ্ডাৰ দিনটো ভালেই নাপাওঁ মই গৰমৰ দিনকেইটাই ভাল।
উহু, উম উ উ উ, উচ্ তাকে
তুমি গৰম পানীৰে গা ধুৱা নে ঠাণ্ডা পানীৰে গা ধুৱাই নাই ঠাণ্ডাৰ দিনত।
এই নাই ঠাণ্ডাৰ দিনতো মই ঠাণ্ডা পানীৰে গা ধুওঁ। আচল কি ঠাণ্ডাৰ দিনত ঠাণ্ডা পানীৰে গা ধুলে, তেতিয়াহলে বেছি ঠাণ্ডা নালাগে।
অ' সেইটো কথা কিন্তু সঁচা কথা, ঠাণ্ডাৰ দিনত যদি মানে ঠাণ্ডা পানী গাটো ধুই আহিলো ন। তাৰমানে বাহিৰৰ পৰিৱেশটোৰ লগত দেহাটো তাৰমানে, মিলি যায়। সহ্য কৰিব পৰা হৈ যায়। আৰু গৰম পানীৰে ধুলে তাৰমানে পৰিৱেশৰ লগত নিমিলে নহয়। দেহত গৰমে লাগি গ'ল বাহিৰৰ পৰা, আকৌ ঠাণ্ডাটো লাগিয়ে যায়। মোৰ নাই। সেইটো হয় অৱশ্যে। আৰু বৰষুণত তিতিলে ও হয়, বৰ এই কেইদিন এই কালি পৰহি বৰষুণত। তিতিলো তি পেলাই মূৰৰ বিষ উঠি আছে।
অ', এইটো ভালকে টোপনি অলপ মাৰি দিলে ভাল হৈ যাব।
নহয় আচলতে কি বৰষুণত তিতিলে মানুহৰ বেমাৰ হয় বুলি যে কয়। সেইটো একচুৱেলি, ভুল ধাৰণা বৰষুণত তিতিব লাগে। মই যিমানখিনি জানো। তেতিয়া বোলে মানুহৰ, লৰা-ছোৱালীৰ ইমিউনিটিটো ষ্ট্ৰং হয়। এইটোতো প্ৰকৃতিক বস্তু ন, প্ৰকৃতি প্ৰকৃতি বস্তু, মানে প্ৰকৃতি বস্তু, প্ৰকৃতি যিমান তুমি দেহাৰ লগত মিলাই চলিবা, ইমানে দেহাটোৰ ইমিউনি-ইমিউনিটিটো -ইমিউন ছিষ্টেমটো ভালকৈ কাম কৰি থাকে। এতিয়া মই, আজি সৰুৰ পৰা যদি বৰষুণত, তিতিছো। আজি সৰু সৰুতে মই বৰষুণত তিতিলো ত' বৰষুণৰ পানীটো সহ্য কৰক কৰিব পৰা ক্ষমতাটো হৈ গ'ল নে নাই মোৰ।
উম, তাকে তাকে।
এতিয়া আজি-কালি আজি আজিকালিহে হৈছে, ৰ'দত যাবও নোৱাৰে মূৰটো বেয়া লাগে। ৰ'দ চোকা ৰদ সহ্য কৰিব নোৱাৰে।
আচ্ছা, তো এইকেইদিন বহুত ৰ'দ দিছে। যি কেইদিন মানে বৰষুণ দিয়া নাই সেই কেইদিন ইমান ৰ'দ দিয়ে।
ওলাব নোৱাৰি।
আজি -আজি, আজি-কালি ল'ৰা- ছোৱালীয়ে তোমাৰ, এবাৰ বৰষুণত এ তিতাৰ লগে লগে হাঁচিয়ে জ্বৰে চৰ্দিয়ে আৰম্ভ হৈ যায়। আগতেটো বৰষুণত তিতিয়ে স্কুলৰ পৰা অহা, মইতো ছাতিয়ে নলওঁ আগতে। ছাতি লৈ বেয়াই পাওঁ, বৰষুণত তিতিয়াই ভাল পাওঁ।
আজি-কালি বহুত, বহুত বস্তু চেঞ্জ হৈ গ'ল ন এতিয়া, সলনি হৈ গ'ল চোন।
উম। আজি-কালি ল'ৰা- ছোৱালীয়ে মাটি চুবই নিদিয়ে, কিন্তু নিয়মতে মাটি- চাটি চুই পেলাই ডাঙৰ হ'ব লাগে পৰিৱেশৰ লগত।
উম, ৰাতিপুৱা পাৰিলে মানে এই খালী ভৰিৰে ব -বনত খোজ কাঢ়িব লাগে! তেতিয়া মানে চকুৰ ভাল চকুৰ কাৰণে ভাল! মানে বহুত বস্তুৰ কাৰণে ভাল আৰু, সেইবিলাক আজিকালি ক'ত পাব লৰা- ছোৱালী
আৰু মানুহৰ যে ডিপ্ৰেচন হয় এনজাইটি হয়! শুনিছোঁ গছ এডাল মানে গছ ডাঙৰ গছ- গছ এজোপাত যদি সাৱটি ধৰা যায় বোলে? তেতিয়া মানে এনজাইটি ডিপ্ৰেশছন নাইকিয়া হৈ যায় ডাঙৰ গছ এ
অ',
সেইদিনা এই জুবিন গাৰ্গে যে গছজাত এডালক সাৱটি ধৰে! সেইটো একচুৱেলি এটা থেৰাপি হয়।
আৰু এই বিলাকতো এতিয়াই আহিছে, আগৰ মানুহ বিলাকৰতো এই বিলাক নাছিলে।
নাছিলে মানে কি আৰু চিন্তা, ভাৱনা, মোবাইল এইবোৰ একো নাই। আজি কালি তোমাৰ ৰাতিপুৱা আৰম্ভণিৰ পৰাই নিগেটিভ কথা? মানে ঋণাত্মক কথা।
তাকে?
উম'।
সিহঁতৰ স্কুল এক তাৰিখৰ পৰাই খুলিব আকৌ।
অ', আকৌ এক তাৰিখৰ পৰা মানে সেই আৰম্ভ হ'ব।
গলে আজি ষোল্ল তাৰিখ হ'লে আৰু বেছি দিন নাই, গ'লেই আৰু গৰম বন্ধটো।
উম, গৰমৰ বন্ধ গ'ল। তোমাৰ চামাৰ কেম্প গ'ল।